হেল্ল'
হেল্ল'
হয়। আজি মই আহ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব বিচাৰিছোঁ, খাদ্য। তুমি কি ভাবা, আমাৰ জীৱনত খাদ্যৰ স্থান কিমান গুৰুত্বপূৰ্ণ?
খাদ্য আমাৰ জীৱনৰ মূল ধাৰণ, খাদ্য নহ'লে মানুহে বাচি থাকিব নোৱাৰে। আমাৰ দেহৰ শক্তি, বুদ্ধি, বিকাশ সকলো খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে খাদ্যক জীৱনৰ প্ৰাণ বুলিও ক'ব।
ঠিক কথা। তুমি কি ভাবে ভাবা খাদ্য কেৱল পেট ভৰাবলৈ নে ইয়াৰ লগত আন কিছুমান গুৰুত্বতো জড়িত আছে।
খাদ্য কেৱল পেট ভৰাবলৈ নহয় ই আমাৰ স্বাস্থ্যৰ মূল চাবি-কাঠি। অ' সঠিক খাদ্য খালে দেহ শক্তিশালী হয়। মন সতেজ থাকে আৰু জীৱনৰ গতি সুস্থ হয়। আনহাতে ভুল খাদ্য খালে দেহৰ অসুস্থ হয়।
এইটো বৰ গুৰুত্বপূৰ্ণ কথা, তুমি কি ধৰণৰ খাদ্য স্বাস্থ্যকৰ বুলি ভাবা?
যি খাদ্যত পুষ্টি থাকে সেইয়ে স্বাস্থ্যকৰ। যেনে শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ, দাইল আদি এইবোৰ খাদ্যত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় শক্তি আৰু পুষ্টি থাকে।
আজিকালি বহু মানুহে বেছি তেলীয়া আৰু মিঠা খাদ্য খায়। এইটো কিমান উপযুক্ত বুলি তুমি ভাবা?
এইটো একেবাৰে উপযুক্ত নহয়। তেলীয়া আৰু মিঠা খাদ্য অধিক পৰিমাণে খালেয়ো দেহত চৰ্বি বৃদ্ধি হয়। ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়েহে এইবোৰ খাদ্য সীমিত পৰিমাণে খোৱা উচিত।
বৰ্তমান সময়ত মানুহে ঘৰতে বনোৱা খাদ্যৰ সলনি বাহিৰৰ খাদ্য বেছি খায়। এইটো কিয় হৈছে বুলি তুমি ভাবা?
মই ভাবোঁ মানুহৰ জীৱন এতিয়া বহুত ব্যস্ত হৈ পৰিছে, সেয়েহে সিহঁতে সহজ হৈ পোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। লগতে বাহিৰৰ খাদ্য সোৱাদে মানুহক আকৃষ্ট কৰে।
কিন্তু এইটো আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয় নে?
নিশ্চয় ভাল নহয়, বাহিৰৰ খাদ্যত অধিক তেল, নিমখ আৰু বিভিন্ন অস্বাস্থ্যকৰ উপৎাদান থাকে, এইবোৰ খাদ্য নিয়মিতভাৱে খালে দেহত নানা ৰোগ দেখা যায়।
তুমি কি ভাবে ভাবা ঘৰতে বনোৱা খাদ্যৰ বিশেষত্ব কি?
ঘৰতে বনোৱা খাদ্য সদায় পষ-পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ হয়। ইয়াত আমি নিজৰ ইচ্ছামতে উপাদান ব্যৱহাৰ কৰিব পাৰোঁ। লগতে ই পৰিয়ালৰ মাজত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈয়ো সহায় কৰে।
অসমীয়া খাদ্যৰ বিষয়ে কবা, ইয়াৰ কি বিশেষত্ব আছে?
অসমীয়া খাদ্য অতি সাধাৰণ। পুষ্টিকৰ আৰু প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা হয়। ইয়াত তেল আৰু মছলা কম ব্যৱহাৰ কৰা হয়। মাছ, ভাত, দাইল শাক পাচলি এইবোৰ ইয়াৰ মূল অংশ।
তোমাৰ প্রিয় অসমীয়া খাদ্য কি?
মোৰ মাছৰ তেল, খাৰ, পিঠা আৰু লাৰু অতি প্ৰিয়। এইবোৰ খাদ্য সুস্বাস্থ্যকৰ আৰু স্বাস্থ্যকৰ।
আজিকালি বহু মানুহে নিজৰ পৰম্পৰাগত খাদ্য পাহৰি গৈছে। বুলি তোমাৰ মন হয়নে?
হয়, এইটো এক দুখজনক বিষয়। মানুহে নতুন নতুন খাইদৰ পিছত দৌৰি নিজৰ হম পৰম্পৰা এৰি দিছে, এইবোৰ আমাৰ সংস্কৃতিৰ বাবে ক্ষতিকাৰক।
আমি কেনেকৈ এই অৱস্থা সলনি কৰিব পাৰো?
আমি নিজৰ পৰম্পৰাগত খাদ্যৰ গুৰুত্ব বুজি পাব লাগিব। ঘৰতে এইবোৰ খাদ্য বনাই খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ লাগিব, শিশুসকলো এই বিষয়ে গি শিক্ষা দিব লাগিব।
শিশুসকলৰ ক্ষেত্ৰত খাদ্যৰ কি গুৰুত্ব আছে?
শিশুসকলৰ দেহ আৰু মনৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয়, সৰুৰে পৰা সঠিক খাদ্য খালে সিহঁতৰ ভৱিষ্যত সুস্থ হয়।
বিদ্যালয়ত খাদ্যৰ বিষয়ে শিক্ষা দিয়াটো উচিত বুলি তুমি ভাবানে?
নিশ্চিত, নিশ্চিত, নিশ্চয় উচিত হয়, যদি ছাত্ৰ সকলে সৰুৰে পৰা খাদ্যৰ গুৰুত্ব বুজে তেন্তে সিহঁতে জীৱন সঠিক সিদ্ধান্ত ল'ব পাৰিব।
খাদ্য আৰু সংস্কৃতিৰ মাজত কি সম্পৰ্ক আছে?
খাদ্য আৰু সংস্কৃতি অতি ওতঃপ্ৰোতভাৱে জড়িত। প্ৰতিটো উৎসৱ বিষয়ে খাদ্য থাকে। এইবোৰ খাদ্যই আমাৰ পৰিচয় বি প্ৰকাশ কৰে।
উদাহৰণ দিব পাৰা নেকি?
যেনে বিহুৰ সময়ত পিঠা আৰু লাৰু বনোৱা হয়। এইবোৰ উচ্চ, এইবোৰ উৎচৱ আনন্দৰ বৃদ্ধি কৰে।
খাদ্য অপচয় কেনেকৈ কমাব পাৰি বুলি তুমি ভাবা?
তুমি য'তটোকো লাগে যেন সিমানে বনাব লাগে। বাচি থকা খাদ্য অপৰিচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে।
এইটো বৰ গুৰুত্বপূৰ্ণ কথা। বহু মানুহে খাদ্য নাপায়, আনহাতে কিছুমানে অপচয় কৰে।
সেয়েহে একেবাৰে সদ্য, সঠিক খাদ্য ব্যৱহাৰ কৰা আমাৰ দায়িত্ব।
খাদ্য আৰু মানসিক অৱস্থাৰ মাজত কি সম্পৰ্ক আছে বুলি তুমি ভাবা?
খাদ্য আৰু মানসিক অৱস্থাৰ মাজত গভীৰ সম্পৰ্ক আছে। পুষ্টিকৰ খাদ্য খালে মন প্ৰফুল্ল থাকে। অস্বাস্থ্যকৰ খাদ্য খালে মন ক্লান্ত হয়।
এইটো মানুহে বুজা অতি প্ৰয়োজনীয়।
সা নিশ্চয়, খাদ্য কেৱল দে-দে-দেহৰ বাবে নহয় মনৰ বাবেও উপ গুৰুত্বপূৰ্ণ।
আজিৰ আলোচনা মোৰ বাবে বৰ উপকাৰী হ'ল।
মোকো বহুত ভাল লাগিল। এনে আলোচনা সদায় উপ উপকাৰী।
আহক আগলৈও এনে গুৰুত্বপূৰ্ণ বিষয়ত, আলোচনা কৰি থাকো।
নিশ্চয়, এইটো এটা উত্তম অভ্যয়াস।
হয় তুমি কি ভাবে ভাবা? জৈৱিক পদ্ধতিত উৎপাদিত খাদ্য আজিকালি কিয় প্ৰয়ো জনপ্ৰিয় হৈছে?
মানুহে এতিয়া স্বাস্থ্যৰ বিষয়েও অধিক সজাগতা হৈছে। ৰাসায়নিক পদাৰ্থ কম বয্ৱহাৰ কৰা খাদ্য অধিক নিৰাপদ বুলি ধৰা হয়, সেয়েহে এইবোৰ খাদ্যৰ চাহিদা বৃদ্ধি পাইছে।
কিন্তু এইবোৰ খাদ্যৰ মূল্য বেছি নহয় নেকি?
হয়, মূল্য কিছু বেছি কিন্তু স্বাস্থ্যৰ দিশত চাবলৈ গ'লে ই লাভজনক।
ঘৰতে খাদ্য বনোৱা অভ্যাস কেনেকৈ গঢ়ি তুলিব পাৰি?
নিয়মিত সময়ত ঘৰত খাদ্য বনোৱা, পৰিয়ালৰ সকলো সদস্য় অংশ লোৱা আৰু স্বাস্থ্যৰ বিষয়ে সচেত হোৱা এইবোৰ এই অইভ্যাক গঢ়ি তুলিবলৈ সহায় কৰে।
এইটো বৰ সুন্দৰ কথা। খাদ্যৰ সৈতে পৰিয়ালৰ সম্পৰ্কৰো মজবুত হয়।
একেবাৰে ঠিক। খাদ্য কেৱল আহাৰ নহয়, ই সম্পৰ্কৰ বনোৱাটো মজবুত কৰে।
তুমি কি ভাবে ভাবা, দিনটোৰ আৰম্ভণিত খোৱা খাদ্য কিমান গুৰুত্বপূৰ্ণ?
দিনৰ আৰম্ভণিত পুষ্টিকৰ খাদ্য খোৱা অতি গুৰুত্বপূৰ্ণ। ইয়ে আমাৰ দেহক শক্তি দিয়ে আৰু দিনটো কাম কৰাৰ বাবে প্ৰস্তুত কৰে।
বহুত মানুহে পোৱা খাদ্য নোখোৱাকৈয়ে কামত যায়, এইটো কিমান ক্ষতিকাৰক?
ইটো দেহৰ বাবে ভাল নহয়। খোৱা খাদ্য নাখালে দেহে দুৰ্বল হয় হয়। মনোযোগ কমে আৰু নানা ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।
হয়, তুমি কি ভাবা, পানীৰ গুৰুত্ব খাদ্যৰ সৈতে কেনেকুৱা জড়িত?
পানীও খাদ্যৰ দৰেই গুৰুত্বপূৰ্ণ। দেশৰ সকলো কাৰ্য সঠিকভাৱে চলিবলৈ পৰ্যাপ্ত পানী খোৱা আৱশ্যকীয়।
আজিকালি মানুহে অধিক মিঠা পানীয় খায়, এইটো কি উপযুক্ত?
নহয়, মিঠা পনী, মিঠা পানী অধিক খালে দেহত ক্ষতি হয়। সেয়েহে সাধাৰণ পানী খোৱাটোৱে উত্তম।
তুমি কি ভাবে ভাবা, সময়মতে খাদ্য খোৱটো কিমান গুৰুত্বপূৰ্ণ?
হয়, সময়মতে খাদ্য খোৱা অতিকৈ প্ৰয়োজনীয়। অনিয়মিতভাৱে খাদ্য খালে দেহৰ পদ্ধতি বিকিত হয় আৰু অসুখ হব পাৰে।
মানুহে অধিক পৰিমমানে খাদ্য খোৱাটো কেনেকুৱা অভ্যাস?
অধিক পৰিমাণেউ খাদ্য খোৱা ভাল নহয়। সিমানেইে খোৱা উচিত যতটকো দেহৰ প্ৰয়োজন কৰে।
তুমি কি ভাবে ভাবা, ধীৰে-ধীৰে খাদ্য খোৱাৰ উপকাৰিতা কি?
ধীৰে-ধীৰে খাদ্য খালে পাচন ভাল হয় আৰু দেহৰ সঠিকভাৱে পুষ্টি গ্ৰহণ কৰিবলৈও পাৰে।
অসমীয়া খাদ্যৰ বিষয়ে আকৌ কবা, ইয়াৰ প্রাকৃতিৰ দিশটো কেনেকুৱা?
হয়, অসমীয়া খাদ্য সাধাৰণতে প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা হয়। ইয়াত তাজা শাক পাচলি, মাছ আৰু ঘৰুৱা সামগ্ৰীও ব্যৱহাৰ কৰা হয়।
তুমি কি ভাবে ভাবা, গাঁও আৰু চহৰৰ খাদ্যাভাসৰ মাজত পাঠক্য আছেনে?
আছে, গাঁৱত মা সাধাৰণ মানুহে প্ৰাকৃতিক আৰু ঘৰুৱা খাদ্য খায়। চহৰত মানুহে অধিক বাহিৰৰ খাদ্য খোৱাৰ প্ৰাৱনাটো বেছি হয়
এইটো কি দিশত প্ৰভাৱ পেলায়?
এইটো স্বাস্থ্যত প্ৰভাৱ পেলায় প্ৰাকৃতিক খাদ্য খোৱা লোকসকলৰ সাধাৰণতে অধিক সুস্থ থাকে
তুমি কি ভাবে ভাবা খাদ্য সংৰক্ষণৰ সঠিক পদ্ধতি কিমান গুৰুত্বপূৰ্ণ?
খাদ্য সঠিকভাৱে সংৰক্ষণ নকৰিলে ই নষ্ট হয় আৰু খোৱাৰ উপযোগী নাথাকে সেয়েহে খাদ্য আৰু সুৰক্ষিত ভাৱে খাদ্য সংৰক্ষণ কৰা উচিত
তুমি কি ভাবে ভাবা ঋতু অনুসৰি খাদ্য খোৱাটো ভালনে?
নিশ্চয় ভাল ঋতুৰ লগত মিল থকা খাদ্য খালে দেহ সুস্থ থাকে আৰু প্ৰাকৃতিকভাৱে শক্তি লাভ কৰে
উদাহৰণ দিব পাৰা নেকি?
গৰমত পনীয়া আৰু ফল মূল বেছি খোৱা উচিত ঠাণ্ডাত গৰম খাল গৰম খাদ্য আৰু শক্তিদায়ক বস্তু খোৱা ভাল
তুমি কি ভাবে ভাবা শুদ্ধ খাদ্য বনোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰতা কিমান গুৰুত্বপূৰ্ণ?
পৰিষ্কাৰতা অতি গুৰুত্বপূৰ্ণ অসুস্থ পৰিৱেশত বনোৱা খাদ্য খালে ৰোগ হোৱাৰ সম্ভাৱনা থাকে
খাদ্য আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে?
খাদ্য উপাদানৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে সেয়েহে পৰিৱেশ সুৰক্ষিত ৰাখিব লাগিব যাতে শু শুদ্ধ খাদ্য পোৱা যায়
তুমি কি বুলি ভাবা ঘৰতে খাদ্য বনোৱা অভ্যাস কেনেকৈ বৃদ্ধি কৰিব পাৰি?
পৰিয়ালৰ সকলো সদস্যই একেলগে খাদ্য বনোৱাত অংশগ্ৰহণ ল'ব লাগে ইয়াৰ ফলত এই অভ্যাস গঢ়ি উঠে
তুমি কি ভাবে ভাবা বয়স্ক মানুহৰ বাবে খা খাদ্য কেনেকুৱা হোৱা উচিত?
বয়সস্থ মানুহৰ বাবে সহজে পাচনযোগ্য আৰু পুষ্টিকৰ খাদ্য খোৱাটো উচিত হয় বুলি মই ভাবোঁ
আৰু কিশোৰ কিশোৰীৰ ক্ষেত্ৰ
সিহঁতৰ বৃদ্ধি বেছি হয় সেয়েহে পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয়
হয় তুমি কি বুলি ভাবা খাদ্যৰ নিয়ম শৃংখলা কিমান জড়িত?
নিয়ম শৃংখলা অতি প্ৰয়োজনীয় সময়মতে, পৰিমাণমতে আৰু সঠিক খাদ্য খোৱাটোৱে স্বাস্থ্যকৰ জীৱনৰ মূল কাম
শেষত তুমি কি কব বিচাৰা
মই ক'ব বিচাৰোঁ যে খাদ্য আমাৰ জীৱনৰ এটা অমূল্য সং অংশ সেয়েহে আমি সদায় শুদ্ধ পুষ্টিকৰ, পৰিষ্কাৰ আৰু সময়মতে খাদ্য গ্ৰহণ কৰা উচিত।
খুব সুন্দৰকৈ বুজালা আজিৰ আলোচনা সঁচাকৈ জ্ঞান বৰ্ধক হল।
মোৰো বহুত আনন্দত লাগিল এনে বিষয়ত আলোচনা কৰা সদায় উপকাৰী
আহক আগলৈও এনে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি থাকো।
নিশ্চয় এইটো এটা উত্তম অভ্যাস